শুনিছানে
শুনি আছো শুভ আবেলি
শুভ আবেলি জনালোঁ
কি কৰিছা
এ কি বুলি কয় উম ভাত খাই পিনি উঠি এয়া এনেই বহি আছোঁ অকণমান
ঐ বৰ গেহৰা গৰম দিছে ঐ মানুহ থাকিব নোৱাৰাকৈ দিছে
নক'বা আৰু
ধোনাচাত দেখাই দিছে তোমালোকৰ ফালেও দিছে নে?
সূৰ্য দেৱতা যেন খঙত অগ্নিশৰ্মা হৈ আছে তেনেকুৱা যেনহে লাগিছে।
সূৰ্য দেৱতাক খঙৰ অগ্নিকৰ্মা হৈ আছে ঐ ভাত পানী খোৱা নাই মই পকাতে যে
অ'।
পকাতে ফেনখন মানে ওপৰত ফেনখন লাগি আছে তথাপি কাম দিয়া নাই পকাৰ শুই আছিলোঁ তেনেকে পাঁচ দহ মিনিট মান টোপনি যায়। আকৌ সাৰ পাওঁ তাৰ পৰা উঠি গুচি আহিলোঁ মই বোলো বাহিৰলৈ আহি এতিয়া গছৰ তলত আৰু।
উম, ভালে কৈছা ভালে কৈছা গছত তলত মুকলি হাৱা পাবা। অ'।
এই গছ নহ'লে জীৱন নহ'ব বুজিছানেৱ
তাকেহে গছ থাকিলেহে, জীৱ জন্ত জীয়াই থাকিব।
এই একদম সঁচা কথা ঐ গছ নহ'বলৈ হ'লে মানুহ মৰি খতম হৈ যাব, আজি যিটো গৰম তোমাৰ, আজি গছজোপ তলত গছজোপা তলত যিমানটো ঠাণ্ডা তুমি ডাঙৰ ঘৰৰ তলত থাকিলেও সেইটো ঠাণ্ডা নোপোৱা। কি গৰম বা বাপৰে বাপ মানুহ পাগল হৈ যাব, এতিয়া মই পাছফালে গছ কেইজোপা আছে ইয়াত বহি আছোঁ। একদম মিহি মিহিকে বতাহ অকণ মাৰি আছে মানে বহি থাকি কি ধুনীয়া লাগিছে অলপ বহিব পাৰি আৰু।
অ', অ', অ'।
কিন্তু দিনত মানে বাৰটা এটামান বজাত এইকণত ৰ'দ পৰি থাকে।
উম।
কচমচে ভিতৰত উতলি সিজি গ'লোঁ হয়।
উম।
যেনেক কয় যে দিম ৰাস্তাত দি দিলে আমলিত কৰি হৈ যায়। এ, একদম সঁচা এই আলকটৰা ৰা তুমি দি দিয়া দিম।
উম।
আমলেট হয় যাব।
এনেকুৱা গৰম পৰিছে বাপৰে বাপ। পিছে খাদ্য খুৱা বোৱা।
খোৱা বোৱা কৰিলোঁ।
খালা।
উম।
আমাৰ গৰমত সেই হেৰি মায়ে কি কৰিলে, এই ঘৰ গাখীৰ আছিল যে।
উম।
গাখীৰ আছিলে তাৰপৰা হেৰি কৰিলে আৰু। গাখীৰে খালোঁ লগত আলু ভাজি অকণ বনাই দিলে আৰু। এ, তেনেকে খোৱা হ'ল আৰু এই গৰমত খাবলৈ মন নাযায় অ'। গৰম ভাতকেইটাকে সানি খাবলৈ মন যোৱা নাই মোৰ। গছ গছনি ৰুব হ'ল ঐ গম পাইছানে। আমাৰ ভৱিষ্যয়ত সঁচাকে সঁচাকে ভৱিষ্যত প্ৰজন্মটো বচাই ৰাখিবলৈ হ'লে।
উম।
তুমি গছ গছনি নুৰুলে মানুহ থাকিব নোৱাৰে। এতিয়া
মই তাকে ভাবিছোঁ মানে অ' বেলেগ ওচৰতকে মোৰ মানে সেই এ, নাহৰ পুলি কেইটামানহে ৰুবলৈ মন আছে।
অ'। গছ গছনি নুৰুলে নহ'ব যি গৰম পৰিছে নহয়।
উম।
পাঁচ তাৰিখটোত মানুহে পাঁচ জুন তাৰিখটোত গছ গছনি ৰুৱে তাৰপিছত আকৌ কথা। একেই পুলি বাঢ়িছে নে কমিছে?
আচলতে, আচলতে পাঁচজন বুলি নহয়। ধৰা এই মানে এই বহাগৰ পাছত গৰপৰা গছপুলি ৰুবই লাগে।
উম।
যেতিয়া ধৰা মানে এই মানে প্ৰকৃতি ধৰা মানে অকণমান হেৰি হয় আৰু।
অ' সেইটোৱেই।
এই বসন্ত আগমন হয়, সেই তেতিয়া সময়তে গই লাগে তেতিয়া হেৰি কৰিলেহে মানে এই এই সময়লৈ ধৰা মানে বস্তু অকণমান হ'লেও মানে পুলিটো জীপাল হয়।
অ' সেইটোয়ে হয়।
নহ'লে এতিয়া এই পাঁচ জুন তাৰিখে ৰোৱা কেইটাতো এতিয়া এই
এ, ৰুই পেলাইনো কিনো উদগতিটো কৰিছে সিহঁতে।
অ' মানে এই গৰমতচোন আকৌ সেই যদিহে একো যত্নই লোৱা নাই সেইকেইটাতো মৰিয়ে থাকিব।
অ' সেই কথাই কেইটাই হ'বগৈ সিহঁতি আকৌ মৰি পেলাই আৰু এটা কথা হয় দে এতিয়া তুমি ডাঙৰ যিবিলাক গছ ৰাস্তা ঘাটৰ কাৰণে যিমান ডাঙৰ ডাঙৰ গছবিলাক কাটি আছে
উম।
সেই গছবিলাক তুমি চাবাই গ'লে সেই এজোপা গছ হ'বলে, এজোপা আঁহত গছ, এজোপা বট গছ এইবিলাক হ'ব কলৈ হ'লে জোপা গছত পোন্ধৰ বিশ বছৰ সময় লাগে। সেই তেনে অ' তেনেকুৱা এজোপা গছ যেতিয়া কাটিব তেনেকুৱা জোপা গছ বানে আমাক কিমানটো অপকাৰ কৰে, তুমি এনেকুৱা আমি এতিয়া ৰোৱা বিছজোপা গছে সেইটো আমাক কৰিব নোৱাৰা নোৱাৰে মানে।
নোৱাৰে নোৱাৰে।
সেই কাহিন সেই কাহিনীটো মানে হয়। এই বস্তুখিনি সে এতিয়া একো হেৰিয়ে নপৰেগে।
কাৰণ এই, অ' কাৰণ এই চাপৰ চাপৰ গছবিলাকে মানে এই যিটো মানে বায়ু চলাচলটো মানে এইটো ঠাণ্ডা কৰিব নোৱাৰে নহয়।
অ' সেইটোয়ে মেইন কথা, ত' সেইখিনিয়ে নোৱাৰে কিন্তু যিখিনি ডা
ওখ সেই সিহঁত
অ' সিহঁতি ওখ গছবিলাকে বায়ুমণ্ডলৰ সেইটো পাই ন' গোটেই বস্তুতটো আগতীয়াকে পাই। সিহঁতি যিমানটো অ' এতিয়া চাবলৈ গ'লে ইয়াত অক্সিজেনটো চলাচল হৈ থাকে। আমি অক্সিজেনটো লৈ থাকো, অক্সিজেন নহ'লে মানুহতো জীয়াই থাকিবও নোৱাৰে কিন্তু কি হ'ব, এই হেৰিটো এতিয়া? তোমাৰ অক্সিজেনটো দিয়াৰ উপৰি গছ গছনি মানে কি হয়, আৰে মাটিত পৰিলেহে তাপটো মানে এডজাষ্ট কৰিব মানে শোহন কৰি লয় হয় নাই? গছ গছনি যেতিয়া পাতবিলাক পৰে সিহঁতি সালোক সংশ্লেষণ প্ৰক্ৰিয়া দি সিহঁতি খাদ্য প্ৰস্তুতো কৰিলে লগতে আমালে অক্সিজেনো এৰিলে। আৰু লগতে আমাক ছাওঁ দিলে। আৰু সেই ডাঙৰ গছজোপাই তোমাৰ যিমানটো ঠাই যিমানটো অঞ্চল ঠাণ্ডা কৰিব পাৰে বা যিমানটো ঠাই তুমি এতিয়া চাবা গুৱাহাটীত দীঘলী পুখুৰীয়ে ধৰা অ' দীঘ দীপৰ বিল, অ' দীঘলী পুখুৰী, অ' দীপৰ বিল, দীঘলী পুখুৰী এইখিনি পা যেতিয়া গছ খিনি আছিলে তেতিয়া কিমান ঠাণ্ডা হৈ আছিলে এৰিয়াতো। এতিয়াতো সেই গছ চছবোৰ কাটি দিয়াৰ পিছত গোটেই অঞ্চলটো মানে চাবলে গ'লে গোটেই গুৱাহাটী খনে গৰমত ভুৰি পোৱা নিচিনা হৈ পৰিলে নহয়। মানে বস্তুসমূহতো নোহোৱা নিচিনা দিশলৈ গতি কৰি আছে ন। ঠাইসমূহ যেনিবা নাই কি হ'ব সেইটো কাৰণে আৰু। এনেকে হৈ থাকিলে মানে। এইটো যেনেকে আমাৰ মৰুভূমি চৰুম বিলাকত মানুহ থাকিবৰ। মানুহ তাতো থাকে নাথাকে বুলি নকওঁ গছ গছনি নাইকিয়া হৈ গলে আমাৰ কণ্ডিশন। একেইটাই হ'ব এতিয়া গ ঘৰত পোহা গৰু গাই জীৱ জন্তু বিলাকৰ কি হ'ব। চৰাই আজিকালি ঘনচিকা বা এটা ল'বলৈ ছয় মাহ ল'বলৈ জেগা এটা নাই হয় ন বাৰু। চৰাই বান্ধ বো জেগা এটা নেই। তুমিয়ে কোৱা চোন বাৰু। এতিয়া সেই বস্তুবোৰ এতিয়া ক আহ কিনো কবা কিনো নক'বা এতিয়া মানুহৰ নিজেও বেয়া লাগে নহয়।
উম,
মই সেইটো কাৰণে ভাবিছো পুলি তেনেকে এ তোমাৰ মোৰ জন্ম দা মই ৰলো এ
উম, উম, ময়ো সেই মানে সেই জন্মদিনত। অ, মানে এটাকে হ'লেও গছ পুলিৰুৱে এ ধৰা যোৱাবাৰ যেতিাবা নাৰিকলৰ পুলি এটাকে ৰুলোঁ মানে এতিয়া এতিয়া সেই ভালকৈ জিপাইছে আৰু।
মই সেই মানে আমাৰ পাছফালে মাটি অলপ আছিলে তাত। কি হয় এনেই থকাতকে যেনেকে পুলি অলপ ৰুই দিলে মানে কি এৰিয়াটো ঠাণ্ডা হ'ব ন।
অ, তাতকে। অ, তাতকে এনেকুৱা পুলি ৰুবা ই মানে মানে ধৰা মানে যিবিলাক গছেও। উপসাধন কৰিব যেনে ধৰা যদি চোম পুলি ৰুই দিয়া নহয় ত পিছত তাত মানে মুগা পুহিব পাৰিবা।
অ, সেইবোৰ হয় বাৰু সেই তেনেকুৱা পুলিৰো লাভ আছে। মই ইয়াৰফালে এনেকুৱা হেৰি পুলি এইটো কি। খাঁচি পুলি বুলি যে কয় যে সাঁচি গছ।
অ, অ,
অ, তেনেকুৱা বুলি ৰই থোৱা আছে বাৰু আৰু নাজানো আৰু বাকী।
অ, মাজে মাজে মাজে মাজে তেনেকুৱা গছ লগাবা।
প্ৰকৃতি বস্তু প্ৰকৃতিয়ে যেনেকে চলন কৰে হয় নে নহয়।
উম,
বাদ বাকী মাহঁত ভালে আছানে।
বাকী আছে দেই, ভালেই আছে সকলো।
এতিয়াতো গা ফুৰিব যাবলৈ এতিয়া এইডাল গৰমত কেনেকে যাবা গায় নহ'লে যাবও নোৱাৰি। আৰু ফুৰিবলে ন এ ফুৰিবলৈ গ'লে ও। হেৰিহে কোনোবা নদী চদী দিলেহে যাব লাগিব।
অ, তাকেহে আৰু এই কিন্তু মানে মানুহৰ ঘৰলে যদি ফুৰিবলৈ যোৱা হয় বা লগৰ ঘৰলে হয়তো আমনি।
অ, হেই এই গৰমত তুমি তুমিয়ে গৰম ঘৰত থাকিবলৈ। শান্তি পাইছো মই ঘৰত থাকি সধিছো মোৰ হ'লে যদি তুমি আহা। মোৰ মানে গৃহস্থ অশান্তিৰ লগতে তোমাৰ অশান্তি লাগিব গৃহস্থ। তাৰত ভাব্য লৰাটো ঠাণ্ডা অকণ দিবলৈও ঘৰত একো এটা নহ'লে। এতিয়া ধনী ধনী মানুহৰ কথা বেলেগ বাৰু এ চি আছে কিবা আছে। আমাৰ নিচিনা মানুহৰ এইবৰেেই বিপদ নহয় জানো। সিটো কৰিলেও নহৈছে ইটো কৰিলেও নহৈছে। কিন্তু হেৰি আও কিন্তু জেগাও মানুহে ফুৰিব লাগে আকৌ দেই প্ৰকৃতিৰ মাজলৈ ওলাই গ'লে ভাল লাগে আকৌ ন
উম।
ব্ৰহ্মপুত্ৰ নদীখনে সন্ধিয়া পথ। কমটো ধুনীয়া লাগে নি বাৰু।
উম।
ফালেতো পৰে ব্ৰহ্মপুত্ৰ হয় নে নাই।
অ অ আমাৰ, আমাৰ তাৰ পৰা ওচৰতে হয়।
তুমি যদি আমাৰ তালৈ যোৱা বাৰু মানে সেই আবেলি সময়ত তোমাক মানে যিটো। মানে, মানে প্ৰকৃতিক সৌন্দৰ্য সেইটো তোমাক দেখুৱাম বাৰু।
একদম কি ভাল লাগে বস্তুবোৰ সেই মানে কি হয়। নদীৰ যিটো। যেনে বতাহটো আহে যেনে জলবতাহ স্থল'বতাহ। অ জলবতাহ স্থলবতাহটোয়ে।
মানে সেই গোটেই মানে সেই পাৰটো ঠাণ্ডা কৰি ৰাখে ধুনীয়া।
পাৰটো মানে গোটেই অঞ্চলটোয়ে ঠাণ্ডা কৰি থয়।
উম।
বাহিৰত ওলাই দিব লাগে একদম শান্ত পৰিৱেশ না কোনো। না তাত কোনবা প্ৰদূ্ষন থাকিব না একো নাথাকে নহয়।
উম।
ধুনীয়াকে গোটেই বস্তু খিনি ধুনীয়াকে তাতটো চলি থাকে।
উম।
অমৰ সঁচাকে। আমি কিহৰ দিশে গতি কৰি আছোঁ নাজানো বাৰু। সময়বোৰ সলনি হৈ গৈ আছে বাকী পঢ়া শুনা কি কেনেকুৱা চলিছে। লিখা মেলা।
পঢ়া শুনাা এই গৰমৰ মাজতে অলপ অলপকৈ আগবঢ়াই আছোঁ।
মই মাৰ হেৰি হৈছেগে অ লিখি কি হয় তুমি ৰুমটো। সোমাই থাকিব নোৱাৰি এনেকুৱা গৰম হয় নহ লিখিম বুলি ল'বা। কিবা এটা আৰম্ভ কৰিবা উ গৰমত থাকিব নৱা আৰু কি হৈছে কাৰেণ্টৰ বহুত প্ৰব্লেম বেমাৰ দিছে।
কাৰেণ্টটো থাকিবলৈ নিবিচাৰে অ। আৰু হেৰি হয় ফেন বিলাকো কি হয় ৰুমটো বন্ধ যে বা খিৰিকিখন থাকিলেও। ফেন চলি থাকিলে গোটেই ৰুমটো গৰম হৈ যায়।
উম।
একদম গৰম নিচিনা হৈ যাব হৈ যোৱাৰ পিছত আৰু বৰ কচ বৰ কষ্ট দিয়ে অই। পুৰা ধুনীয়া গপচকে। দি দিয়ে এনেও আৰু সেই বেয়া অ। ফেনখনো যদি মানে কি ঠাণ্ডা অকণ পালে লিখা মেলা কৰিবলৈও ভাল হয়।
অ।
আগতে মনত পৰি দিয়া আগৰ দিনৰ স্কুল বিলাকত যে আমি যাওঁ গছৰ নেওতা মাতিবলৈ দিছি এ আজি বৰ গৰমৰ বাহিৰলৈ যাওঁ বুলি কৈ।
উম।
গোল এটা কৰি লৈ পাইছিলা নে নাই।
পাইছিলোঁ পাইছিলোঁ দেই আমাৰ, আমাৰ।
সেই মানে যিখন বিদ্যালয় আছিলে তাৰ সন্মুখত ইমান সুন্দৰ সুন্দৰ দুুজোপা। মানে গছ আছিলে হা গছ দুজোপা। মানে গছ গছ দুজোপাই ইমান ধুনীয়াকৈ মানে এটা মানে সেই প্ৰাকৃতিক মানে শোভা ধৰি আছে মানে এই ধৰা মানে সূৰ্য তাপটো তাত মানে বিশেষ অনুভূত নহয় গতিকে সেই
অ', সেই আচল কথাত সেইটো ন যেতিয়া তুমি ডাঙৰ গছ থাকিব তাত তো তললে নাপায় সি জেগা কাৰণ ছাঁ হৈ থাকিলে তাততো তলে নোপোৱাৰ লগে লগে কি হয় তাত ঠাণ্ডা বতাহ ঠাণ্ডা অকণ হ'বই লগতে কি হয় গছৰ পাতবোৰতো হিলিয়ে থাকে বতাহ বতাহকন আহিবই যিমান ডাঙৰ গছ হয় সিমান বতাহ বলেলৈ
হম
হয় নহয় যিমান ডাঙৰ গছ হয় সিমান গটা বতাহ বোলে তেতিয়া বস্তুবোৰ ভাল হয়। অ', তেতিয়া মানে যি হলেও ভাল লাগে ন গছৰ তলত আৰু সেইটো সৌন্দৰ্য নিচিনা বেলেগ কিবা হ'ব পাৰে জানো
নাই নাই।
প্ৰকৃতিখনে গোটেই স্বজনো কৰিছে গোটেই প্ৰকৃতিয় মিলাব চব প্ৰকৃতি লীলা নহয় জানো প্ৰকৃতিয়ে যি কয় তেনেকে জীৱনটো চলি গৈ আছে আৰু চজি চ জীৱ প্ৰকৃতিৰ দ্বাৰাই আকৌ মানুহে যিমান তিমত্তা আনিলেও প্ৰকৃতিয়ে যি কৰিছে তোমাৰ প্ৰকৃতিৰ মহত্বৰ ওপৰতহে সায় সদায় সহযোগ কৰিব বাকী তুমিয়ে মই নতুনত্ব আনিবা কিবা কৰিবলৈ তাত একো উপায় নাই
উম হয় হয়।
প্ৰকৃতিখনে যিটো কৰিব বিচাৰিছে বা প্ৰকৃতিয়ে যিমানটোলৈ যাব বিচাৰিছে প্ৰকৃতিখনৰ ওপৰতে সদায় বস্তু বিলাকে নিৰ্ভৰ কৰি আহে আমি তুমিও মই কথা একেটাই হবা প্ৰকৃতিখনত এইটো সময়ত প্ৰকৃতিত মাটি ৰ ধান খেতি কৰা সময় বা মাটি ৰোৱা সময় যিক সময়ত বৰষুণো দিব ৰ'দো দিব তেতিয়াহে প্ৰকৃতিয় এই বস্তু খিনি সুন্দৰভাৱে চলি থাকিব নহয় জানো
হয় কিয় নহয়
বাকী বাকী স্বাস্থ্য পাতি ঠিকেই আছে নহয়।
স্বাস্থ্য পাতি আছো ভালে আছো আৰু
মই ঠিকে থাকে আছো এই গৰমত বোলো খবৰ নো খবৰ এটাকে লওঁ কিনো কৰিছা কিনো নাই কোৱা কিনো হবলৈ এইবিলাকে আৰু কিনো কৰিবা আৰু
উম অ',
উম বাৰু হ'ব দিয়া ধন্যবাদ।
পিছে ভাল লাগিলে কথা পাতি।
দে ধন্যবাদ ধন্যবাদ দেই আজিলে সামৰিছোঁ।
উম